হেল্ল' অ কোৱা, মই এই চাহ খাই আছিলো।
অ চাহ খালানেকি, মই এয়া আজৰি হৈছো। কাম বন কৰি চাহ পানী খাই
অ।
আজৰি হৈছো আৰু, অ আবেলি চাহকাপ খালে ভাল লাগে ন।
ভাল লাগে।
মই আজি ভাত, অ মোৰ হ'ল যেনিবা দুপৰীয়া ভাত খাই আজি বাচনে ধুবলৈ নোৱাৰিলো। ইমান বৰষুণ আহিলে
অ, আমাৰ ফালেও বৰষুণ আহিছে।
মই মেখেলা এখন চিলালো তাৰ পিছত ভাত খালো ভাত বাচন ধুবই নাপালোঁ। বৰষুণ আহিলে যেতিয়া আকৌ মই বেছি দিনতহে বহিলো অঁ আকৌ মেখেলা এখন চিলালো। তাৰপিছত হে বাকী কাম চাম সোপা বাচ
মই আজি মেচিনৰ কাম কৰিবই পৰা নাই। মানে বেলেগ এটা কামত ব্যস্ত হৈ আছোঁ।
অঁ অঁ
মেলালে যাবলে কাপোৰ এযোৰ ললো কাপোৰযোৰ চিলাই মানে চাদৰখন আৰু মেখেলাখ চিলাই হ'ল, এতিয়া দহি খিনি আছে দহি আজি সন্ধিয়ালৈ কৰিব লাগিব। অ মেলালৈ যাবলৈ নতুন কাপোৰ এযোৰ ললো। এই সূতাৰয় লৈছোঁ। মই এইবিলাক পলিস্টা-চলিস্টা মানে পিচল কাপোৰবিলাক বেয়া পাওঁ সূতাৰৰে লৈছো। উম সূতা যেতিয়াই তেতিয়াই পাৰা যায়, এতিয়া গৰমতো হয়, অঁ একে পাতল গুলপীয়া লৈছো। ইমান মন গৈ আছে তেনেকুৱা এযোৰ লম হলনে। আজিকালি পাতল পাতল ৰঙ ৰঙৰ অঁ আজিকালি যে পাতল পাতল ৰঙৰ ওলয়।
মাছ আজি এই কাপোৰ ওলাইছে যে এতিয়া পাতল পাতল ৰঙৰ বৰ মৰম লাগে। মই বহুত দিন হ'ল লোৱাই নাই বাও কাপো
মাছ আজি কিমান, কিমান লৈছে হেয়া।
মাছ আজি এইবোৰ বাৰশ তেৰশ। অঁ তেনেকে।
অঁ, বেএ।
মানে ল ইমান হেৰি নহয় আও মানে বেছি ডিজাইন থকা নহয়।
অঁ অঁ অঁ অকণ কম আৰু, অঁ এ আৰামদায়ক হলেই হ'ল আৰু অঁ আৰামদায়ক হলেই হ'ল। নহলে গৰমত নোৱাৰি, নাই মইও নলওঁ ই মোৰ একেই পলিপাট সোপা ওলাও তে। তিনিযোৰ মান আছে এতিয়া পিন্ধাই নহয়, এনেই সোমাই আছে।
ভাবিছো সেইকেইযোৰে লেহেংগা-লেহেংগা চিলাম বুলি ভাবিছো মানে ৰাসৰ সময়ত ভাগিন ভাগিনহঁতক ভ হঁতক দিবলে পাৰিম, লেহেংগাকে চিলাই থৈ দিম। ৰাসত পিন্ধিব পাৰিব, নহ'লে সেইবোৰ এনেই বাকচত পৰি পৰি আছে কি কৰিম।
আৰু ইমান মানে বহল ইমান বহল ইমান দীঘল পিন্ধিবও ইমান মানে অসুবিধা একো কাম নাই। অ' আমাৰ এই বোৱা সূতা কাপোৰখিনিয়ে ভাল। একো কাম নাই এইসোপা, এনেই। প্ৰথমে ল'বলে নাপ পাওঁতে একেবাৰে খং কৰি মো ফুলাই আছিলো পিছত লোৱাৰ পিছত সেয়া পিন্ধিবলৈ মন নাযায়, পিন্ধি।
নহয় এই বেপাৰী বিলাক ঘৰলৈ আহে যে, একদম দেখিলে লওঁ লওঁ লাগে, তাৰ পিছত লোৱাৰ পিছত দুদিন মান সে
ওচৰত যেতিয়া থাকে, বেপাৰীৰ ওচৰত যেতিয়া থাকে একে বৰ ধুনীয়া দেখে, কিন্তু ৰাখি পেলাই চিলাই যেতিয়া এবাৰ পিছত, এবাৰ পিন্ধাৰ পিছত একদম মানে সো ইস্ত্ৰ্ৰী ভাঙা পিছত এক একদম বেয়া দেখা হৈ যায়, অ' আৰু সো সূতাবিলাক একে ধুন ধুনীয়া নিচিনা হৈ যায়। গুটি গুটিও হৈ যায় ওলাই ওলাইও যায়, পিছল যে সূতা বিলাক, উম একো কাম নাই এইবিলাক।
সেইকাৰণে কম দামীয়ে হওঁক
অঁ, সূতাৰ লগ লোৱাই ভাল, মোৰ সেইকাৰণে এবাৰ সূতা
নাই আগতে বুজি পোৱা নাছিলো যে এতিয়া বুজি পোৱা হৈছো সেইটো কাৰণে এবাৰ মানে বেপাৰীয়ে আনিলেও ভাবিছো নলও, উম সূতাই লোৱাই ভাল।
জোনবিল মেলা যে হয় যে জোনবিল মেলা চাব গৈ গৈ পাইছ নে নাই।
অঁ নাই মই জোনবিল মেলা চায়ে পোৱা নাই।
নাই আমাৰ ভক্ ভকত গাঁও যে হয়, জাগি ৰোদ ভকত গাঁও, অঁ ইমান ডাঙৰ মেলা, অঁ বহুত ডাঙৰ হয়। উম গম পাইছা যাবা চোন চোন ইমান ধুনীয়া আৰু আমাৰ অঁ, একে আমাৰ মানে আগ আগৰ যুগত যি আছিলে বিনিময় প্ৰথা, সেই বিনিময় প্ৰথা প্ৰথম দিনা হয় নহয়, প্ৰথম দিনা বিনিময় প্ৰথা মানে বস্তু সাল সলনি কৰে যে।
অ আমাৰ বৰমাহত গৈছে, গৈ একদম পিঠা লৈ যায়, সান্দহ লৈ
পিঠা, ‌ সান্দহ লৈ যাব লাগে, অ' কচু, অ' পাহাৰৰ মানুহবোৰে কচু লৈ আহে, হালধি লৈ আহে, আদা লৈ আহে, অ মই আনি সেইটো আনি পোৱা নাই, মোৰ প্ৰথম দিনা দেখি পোৱা নাই। পিছৰ দিনা, পিছতহে গৈ পাইছোঁ। মেলা দেখি পাইছোঁ কিন্তু এই প্ৰথম দিনা দেখি
প্ৰথম দিনে যাব লাগে, ৰাতিপুৱা সোনকালে যাব লাগে বোলে, ‌ তেতিয়া মানে বিনিময় কৰিব পৰা যায়।
যায় আৰু পাহাৰৰ মানুহবোৰো লগ পোৱা যায়, কেনেকুৱা কি। তেওঁলোকৰ সাজ পোছাকো বেলেগ।
পোচাক উ, আৰু তাত বোলে ৰজাওঁ আহে, এই তিৱাসকলৰ, দেউৰীসকলৰ ৰজা আহে।
অ'! ৰজাজন আহে, সেইদিনা অ' প্ৰথম দিনতটো এদিন চাবলৈ মন আছে। এইবাৰ অহা বছৰ মানে আমা ঘৰলে আকৌ হ'ব নহয়। এবাৰ যাও নেকি, পা, পাৰোঁ নে নোৱাৰোঁ!
অ এই মাঘৰ মানে, উ যেতিয়া যোনবিল মেলা আৰম্ভ হয়, তেতিয়া আমাৰ ইয়াত মানে মাঘ উৎসৱ হয়।
অ, অ! আমাৰ ইয়াতো হয়, আমাৰ ইয়াতো হয়, মাঘত, মানে বিহু অ' আৰু বিহু ইমান ওচৰতে হয়ে যে মেলাটো। বিহুৰ পিছৰ মানে শুক্ৰবাৰ, অ' শুক্ৰবাৰতটোত হয় নেকি! দিন আৰম্ভ শুক্ৰবাৰে হয় আৰম্ভ। অ' বাৰ লৈহে হয়, তাৰিখ লৈ নহয়। শুক্ৰবাৰে আৰম্ভ হয়, মানে বিহু বিহু লাগিয়ে থাকে। আৰু ইমান আলহী দুলহী অহা, ভাত খাবলে মাতা, অ আমাৰ আকৌ ভাত খাবলে মাতা পৰম্পৰা খোৱাটো বহুত চলে। বিহুৰ পিছতে, মানে আমিও মাতো আমাকো মাত যিখিনি মিতিৰ মানুহ, অ', মিতিৰ কুটুমৰ ঘৰলৈ বিহুৰ পিছতে যোৱা যায়, অ'! মানে সময়তটো জাম জাম কৰি নিমিলেই, বহুত, কেইবা বছৰ আগতে গৈছিলোঁ। এইবাৰ অ' চাওঁচোন পাৰোঁ নে নোৱাৰোঁ! আৰু বস্তু কিনিব বহুত ভাল জানানে? বহুত বস্তু বোলে, অ' আৰু যে এইটো বস্তুৱয়ে যে নোলায় তেনেকুৱা নহয় মানে, চব বস্তু ওলাই।
মই একদম সৰুতে এবাৰ গৈছিলোঁ, মনত নাই আৰু এতিয়া ইমান ভালকে, কিন্তু ডাঙৰ হোৱা
মানে তুমি ছোৱালী বিয়া দিবলৈ বা ঘৰৰ বস্তুও কিনিব পাৰিবা মানে ইমান বস্তু ওলাই, অঁ বহুত ওলাই কাপোৰ কাপোৰ কিনিবও ভাল বহুত কাপোৰ, অঁ মই গৈছো কাপোৰ কিনিবও ভাল অঁ মান বা মেলা ইমান মানুহ হয়। আমাৰ এখৰাহী মেলাতো কেও কিমান ডাঙৰ জোনবিল মেলা।
অঁ গোটেই মৰিগাঁৱৰ অঞ্চলটোৰে আৰু বহুত
অঁ বহুত আহে বাহিৰৰ মানুহ বহুত আহে বেলেগৰ পাছ যাবলে
অঁ হয় দিয়া, যাব লাগে, অঁ মৰিগাঁওৰ ভিতৰত সেইটো এটা বিখ্যাত মেলা আও।
মানে কি অম মানে দা কটাৰীৰ পা আদি কৰি বাকচ এ চাবানে তুমি মানুহবিলাক দেখিলে যে মানে পাগল হৈ যাবা ইমান ইমান ব বস্তু মানে কিনে মানুহবোৰে কিনি কিনি লৈ আহে, ৰাতি মানে ৰাতিপুৱা সোনকা যাব লাগে এতিয়া বেছি বি ভিৰ নহয় আৰু বস্তু কিনিব ভাল, উম বস্তু কিনিবলে ভাল আৰু তেতিয়া, অঁ কাঠৰ বিচনা, নহয় আজিকালি আৰু গাড়ীৰ সুবিধাই নহয় জানো মানে
নহ আকৌ শুনিছো মানে বহুত বহুত বহুত দূৰলৈকে গাড়ী সোমাব নোৱাৰে, তেতিয়া কেনেকে আনিব তাতে কাঠৰ বস্তুবোৰ কিনি। অঁ অঁ, কাঠৰ দলংখন থাকোতে অঁ, সে সেইকাৰণে তেতিয়া গাড়ীবোৰ যাবলৈ অসুবিধা
অঁ, এতিয়া ভাল হ'ল নহয়, এতিয়া পকা দলংখন হ'ল নহয়। অঁ, কাঠৰ দলংখন থাকোতে মই যোৱা। এবাৰ যে মানুহ মৰিছিলে, ঠেলা হেঁচাত। অঁ, সেইবাৰে মই গৈছিলো। অঁ, সেইবাৰে মই গৈছিলো আমি মানে আগদিনা গৈছো, পিছদিনা মানে সেইবিলাক ঘটনা হৈছে। এতিয়া কাঠৰ দলংখন ভাল হ'ল নহয় এতিয়া পকা দলং হ'ল।
অঁ এতিয়া
উম, কাঠৰ দলংখন থাকোতে বৰ ভয়া ভয়ানক আছিলে, এখন এখন এখন গাড়ীহে যাব পাৰে আৰু মানুহ মানে এটা চাইডে অহে যাব পাৰে।
সেইখন ব্ৰিটিছৰ দিনৰ দলং, কাঠৰ নহয় পকাই কিন্তু হেৰি, জৰাজীৰ্ণ মানে
ছিলে পকাই আছিলে নেকি অ', পকাই আছিলে, অ', বহুত ঠেক বহুত ঠেক দলংখন, উঠিলেই ভয় লাগে।
বোৰ অলপ হেৰি কমাই যাব
অ' এখন, অ' এখন এখনহে যাব দিয়ে মানে এই ট্ৰাক বিলাক যাবলৈ নিদিয়ে আৰু তেনেকে।
উম, উম, এইবাৰ চাগে গাড়ী চলিব চাগে মেলাৰ ওচৰলৈকে, দলংখন যিহেতু ভাল হ'ল।
কি কৰে। দলং ভাল হল নহয় এবাৰ সিপ সিপাৰলে দিব নেকি যাবলে। গাড়ী।
দিব চাগে, এনে ল'ৰা-ছোৱালী লৈ অসুবিধা হয় থিয় হৈ অ', কোচত লৈ বহুত খিনি খোজ কাঢ়িব লাগে।
দাঙি, অ' নাই নাই মোৰ ছোৱালীজনী নহৌতেই যোৱা, আমাৰ এই ভাগিনটো গৈছিলে, ভাগিনটো সৰু নহয়। তাক মায়ে বুকুচাত লৈ- লৈ লৈছে আৰু আমি গৈছো, আমাৰ ননদজনী গৈছিলে পুৰা সেইদিনা সেইবাৰ ঘূৰিছো। আমি যাওঁ আমি যেতিয়া গৈছো আমি যাওঁতে মানুহবোৰ যে ঘূৰিলেই। বজাৰ কৰি ঘূৰিলেই মানে ইমান সোনকালে গৈছে। আমি যেতিয়া দছ এঘাৰটাত গৈছোঁ আমি অ', আমি মানে যেতিয়া দছ এঘাৰটাত গৈছোঁ, সেইখিনি টাইমত সেইখিনি সময়ত মানে মানুহখিনি ঘূৰিলেই। বজাৰ। তেনেকুৱাকে যাব লাগে বজাৰ থাকিলে অ আৰু কিনিবও ভাল আৰু মানে সোনকালে ঘূৰিলে গাড়ী মটৰ সুবিধা হ'ব, ঘ ঘৰলে যাবলে। কিন্তু আমি যেতিয়া ঘূৰি ঘূুৰোতে আমি যেতিয়া উভতি আহো তেতিয়াতো এন্ধাৰ হ'ল। ছটা সাতটা বাজিলে।
অঁ, ঘৰৰ পৰা ওলাওতে মানে চাৰিটামান বা চাৰে তিনটা চাৰিটা টা তেনেকুৱাত যাব লাগে ৰাতিপুৱা।
অঁ মানে সোনকালে যাব লাগে, তুমি চাৰিটা পাঁচটাত গ'লেও হ'ব, দিয়া এতিয়া ভাল আৰু।
সময়টো মিলি যাম, অঁ ভাল-ভাল, অ এইবাৰ যাব লাগিব দিয়া, হ'ব দিয়া ন।